হে হেল্ল'
অ বন্ধু কি কৰিছ
বন্ধু মই এনেই আছো তুমি কোৱা খবৰ পাতি
মায় আছো শুই আছো
মোক ত আজি পুৰা গৰম লাগিছ দে
গৰম আজি গৰম কি আছে
বহুত গৰম আছে আজি ৰ'দ নাই গন্তটো গৰম পুৰা কিয় বা নাজানো বতৰটো গৰম হৈ হৈছে
গৰম আছে গা যে তুমি মানে গুৱাহাটীত আৰু গৰম ন অলপ
অ বহুত বহুত
গুৱাহাটীত তোমাৰ গাড়ী মটৰ গাড়ী ম ত বেছি চালাগিবা
গাড়ী মটৰ মানে জামে লাগি থাকে এনি টাইম ৰাস্তা
অ
আৰু আজি আজিকালি আৰু ব্ৰীজ বনাই দিছে ছাৰফালে বহুত ছাৰ বহুত ইয়াৰ পলচন হয় বহুত ইয়াৰ লচ ন গুৱাহাটী উ গুৱাহাটীতো লাহে লাহে দিল্লী হৈ যায় আছে
হৈছে।
তোমাৰ গাড়ীত ভাল আৰু কিছুমান এচি থকা গাড়ী হ'লে ভাল।
উম, এ চি থকা গাড়ী আনিলে ভাল। বাকি তোমালোকৰটো ইয়াৰ চাইতো ৱেডাৰটো ভালে থাকে গাঁও এৰিয়া যিহেতু।
আহ, ভাল অলপ। তুমি এনেই কাজ চাজ চলাব জানা নাই?
অ। ফ'ৰ হুইলাৰ বাৰু তাত মই চলাই পোৱা নাই কেতিয়াও, পাৰিম চাগে, ফৰ হুইলাৰ পাৰো ন ট্ৰাকো পাৰিম চাগে কিনো আছে গাড়ীয়ে আৰু দুটাই
অ।
ট্ৰাই, ট্ৰাই কৰিছ নাই?
নাই আমাৰ গাড়ী লৈছে, চলোৱা নাই বাইক পাৰো বাৰু।
ম বা অ অ বাইক মানে আহ, গাড়ী পাৰো, গাড়ী ল পাৰো আৰু তাৰপৰত ন ট্ৰাক চাগে একবাৰ চলালে পাৰিম চাগৈ মোৰ ট্ৰাকটো ভয় লাগে, যি মস্ত
অ।
ট্ৰাকত কিবা মই আইডিয়াটো নাপাওঁ, একবাৰ চলালে ব পাই যাম, কিন্তু মই সাহসে কৰা নাই মই সাহসটোৱে কৰা নাই।
গাড়ী কি ভাল লাগে তোমাৰ চাৰি চুকীয়াৰ
চাৰিচকীয়টো স্কপিঅ'য়ে ভাল লাগে মোক ব্লেক কালাৰখন।
ব্লেক কালাৰ।
স্কপিঅ আৰু ফৰ্চুনাৰ ফৰ্চুনাৰ বেছি ভাল লাগে, ফৰ্চুনাৰ মোৰ ফেভৰেট হয়।
স্কৰ্পিঅ' খন অলপ গু গুণ্ডা টাইপ, মাফিয়া টাইপ। হেল্ল'।
মাফিয়া টাইপ। ফৰ্চুনাৰটো একে।
উম।
ফৰ ফৰ ফৰ্চুনাৰ ফিফতি লাখ এৰাউণ্ড পৰে ফিফতি লাখ চাগে। স্কপিঅ'খন কোনটো কম, কোনটো ডিমাণ্ড বহুত আছে স্কপিঅৰ। বা ৰাস্তা দি গলে একেবাৰে কোনোবা ভি আই পি চোৱা যেন পায় তাতে আৰু যদি পুলিচৰ লাইট কেইটা লগাই লোৱা
অঁ
তেতিয়া আৰু কথাই নাই
আৰু তোমাৰ এনেইতো ফৰচুনাৰ কেইখনতো তোমাৰ বহুত ডাঙৰ ডাঙৰ মানুহহে লয় বিছমেন
উম হম বিজনেচমেন অঁ
উম এ মোৰয়া নাই কি তোমাৰ হেৰি ভাল লাগে আৰু এক চি বিগেইখনান ভাল লাগে অলপ
অঁ মোৰ মাইণ্ডাৰ গাড়ী কি ভাল লাগে কিয় বা মাই মাইনা যিকেইখন মডেল আছে
উম
ভাল লাগে মানে মোৰ কালাৰ ব্লেক কালাৰ একেইটাই ভাল লাগে কিন্তটো
অঁ ব্লেক কালাৰ ভাল লোগি
উম নেকেলৰ গাড়ী মই পে
ব্লেক কালাৰ মই ব্লেক কালাৰ ভাল লাগে আমাৰ এখন ললো মাজতে আজি হল তোমাৰ একমাহ মান হয় অঁ
আহ অঁ
তোমাৰ হেৰি লৈছিলো মাৰুতি লৈছিলো এই ডিজিয়াৰ নতুন গিঠা
মোৰ বাৰু নিজৰ এতিয়ালৈকে কিনা নাহে স্কপি অঁ আছো এইটোই চলাও ক'তবাত কি গ'লে এইটোৱে তোৱে লৈ যাওঁ
অঁ নতুন মডেল ন
অঁ এছ ইলেভেন
এছে কি আছে
ইয়া থকা চানৰূপ থকাৰ ওপৰত
অ চানৰূপ
একদম মানে নিউ মান অ এইটো পৰিছে এই টুৱেণ্টি লেখৰ আছ পাছে পৰিছে এইটো।
অ চানদ্ৰোফ মানে মাৰুতিৰ গাড়ী কেইখনতো আছে তোমাৰ চেদ্ৰফ আছে কিন্তু
টুৱেণ্টি লেখৰ আচ পাছ মানে আমাৰ টিযেট পৰে ন
অ তোমাৰ মাৰুতিটো দিছে এতিয়া কামৰূপ
অ অ এতিয়া বেছি প্ৰায়ভাগ গাড়ীতে চান্দো বাৰ অটমেটিক আহি আছে। অটমেটিক চলোৱা উ চলাই চলায় গাড়ী অটমেটিক গাড়ী চলায়
এইটো জ্ঞান নাই তোমাৰ ন
নাই নাই অকল ড্ৰাইভ মড থাকে
উম
ড্ৰাইভ পাৰকিং মানে আৰু মানেপিছত যাব লাগে দি মানে ডাইৰেক্ট গিয়াৰ গিয়াৰ লগত ভৰা চিষ্টেম নাই
অ গেযেন আৰু তোমাৰ ইলেক্ট্ৰনিক চো এতিয়া পেট্ৰলৰ দাম বঢ়া পায়
অ ইলেকট্ৰনিক ইলেক্ট্ৰনিক ওলাই কাৰনে মই বহুত ভাল ওলাই বহুত এয়াৰ পলিউচন কমিছে হ এফালে এতিয়া চা বাছ বাছ কেইটাও নৰমেল বাছ নাই গুৱাহাটীততো নৰ্ৰমেল বাছ নাই তোমালোকৰ বিষয়ে নাজানো।
নাই আমাৰ ইয়াতো নাই এ চি আছে গুৱাহাটীত এতিয়াতো তোমাৰ
চব চব গ্ৰীণ ব্ৰাছ
গি গ্ৰীন গ্ৰীন বাছ আছে এতিয়া। গ্ৰীন বাছ
উ
আৰু ইলেক্ট্ৰনিক কেইখন ভালে বনাইছে কিন্তু এই হেৰি তোমাৰ এই যিকেইটা অটমেটিক আছে আতমেটিক উ থোৱা অলপ দিগদাৰ হয়
দিগদাৰ দিগদাৰ দিগদাৰ ইলেক্ট্ৰ ইলেক্ট্ৰিক মানে ইমান পাৱাৰটো না থাকে ন পেট্ৰলত
অ অ।
পেট্ৰল কোনটো চাবা মই এটা কথা কওঁ তুমি চাব নে নাই হয় নে নাই ভৱিষ্যতে চাবা এটা টাইমত যায় কেনে ইলেক্ট্ৰিকে চব গাড়ী উলাই যাব চাবাচোন
অ অ উব উব
পেট্ৰলটো একদিন নহয় এক এক দিনটো দাম হ'বই এতিয়া শুনি আছো পেট্টলত মিঠাইন অইল মিক্স কৰিব কিবা কৰিব
অ মিঠাইন অইল মিক্স কৰিব আৰু তোমাৰ এটা টাইমত হেৰি হ'বই মানে কি আৰু ক'ৰবাত। উম ছয় সাত বছৰ দহ বছৰ পিছত পুৰা ইলেক্ট্ৰনিকেই হৈ যাব
লে ওলাব তাৰপিছত ৰবত ওলাব চব কাম আমি একো কৰিব নালাগে ৰবতে কৰি দিব
উম উ কিছুমান তেচলাই উলিয়াইছে তোমাৰ
তেচলা বাহিৰততো তেচ তেচলা গাড়ী অট'মেটিক চলে
অটমেটিক ড্ৰাইভাৰো নালগে তাত
অ এইটো ৰবট এ আই অ
এ
এইটো কোনবা ষ্টেটত দেখিছিলো ম ইণ্ডিয়াত নাই নেকি
তোমাৰ ইণ্ডিয়াত আহিছে এটা নতুন কেচৰুৰুম বম্বাইত বনাইছে এই তোমাৰ বেছি দিন হোৱা নাই লঞ্চ হৈ যোৱা কি কৈছে
অ অ কোৱা
অ তোমাৰ বেছি দিন হোৱা নাই নতুনকে অ লঞ্চ কৰিবা আটাই ল এতিক
এতিয়া ইণ্ডিয়াৰ গোটেইখিনি ব্ৰেণ্ ইলেক্ট্ৰিকৰ প্ৰায় দুখন তিনখনকে গাড়ী ওলালে লঞ্চ হ'লে
অ অ
যিমান ব্ৰেণ্ড আছে মানে সিমান কোম্পানী আছে সিমান অফিচ আছে চবতে চবৰে সমানে বাকী তুমি এ পেট্ৰল গাড়ী চা পেট্ৰল গাড়ী বেছি মানে পেট্ৰল আৰু ইলেক্ট্ৰিকৰ ভিতৰত কোনটো বেছি ভাল পোৱা।
মই এতিয়া ভাল পো পেট্ৰলটোে ভাল পাওঁ।
হা পেট্ৰল।
ইলেক্ট্ৰনিক গাড়ীতো মানে কি ইলেকট্ৰনিক গাড়ীতটো সিমান। হেৰি নহয়।
শুনা শুনা ইলেক্ট্ৰন। ইলেক্ট্ৰিক গাড়ী মানে ইলেক্ট্ৰনিক গাড়ী মানে পেট্ৰল মানে কি তুমি জানা ন কিমান ৰেঞ্জ দিব নিদিব। ইলে্ট্ৰনিক দিয়ে বাৰু ৰেঞ্চ কিন্তু তুমি য ৰাস্তাত। কোৱা জগাত ফাঁচি যায় ইলেগ। মানে চ্ মেচিন নাইে। পে্ৰলমত কৰি দি চাৰ্জিংেচিন। তেন
উম
এনেকুৱা জাগাত। ফাচা কেতিয়াবা হয় ন।
তোমাৰ এতিয়া হেৰি কৰিব নেকি ন পেট্ৰল পাম্পে পাম্প তোমাৰ চাৰ্জিং হেৰি বহাব নি।
দিছে দিছে গুৱাহাটীত দিছেতো কিছুমানত গুৱাহাটীত দিছেতো কিছুমানত উম।
অ দিব আৰু।
গুৱাহাটী। টিত যে এইটো। ক'ত দি ক'ত দিছে তুমি চিনি পোৱা চাগে এই গনেশগুৰিৰ যে হনুমান মন্দিৰ আছে।
অ হনুমান মন্দিৰ।
গণ হনুমান মন্দিৰ। উওলটা চাইড যে পেট্ৰল পামটো ডাঙৰ পেট্ৰল পামটো ত। তাতে দিছে আৰু কোনবা কোনবা খানত দিছে। কাইলে। আৰু যিমান।
লঞ্চ হ'বই।
দিয়া বঢ়াই দিব ই ভি।
ইভিনিং দিয়।
বাকী তোমাৰ দিম দিম। ডিম গাড়ী বুলি ক'লে কি আহে মানুহ। মানে থাকে ন এটা মানুহৰ ডিম কাৰ্ড নহয় মানুহৰ এটাই থাকে ন। ডিম কাৰ মোৰ যেনেকুৱা ফৰচুনাৰখন
এনেতো এনেতো বহু দামী গাড়ী ভাল লাগে যেনে তোমাৰ মাৰ্চিটি লেমৰ সেইবিলাকো আমি কিনিব নোৱাৰো ন।
এইবিলাক মই এইটো কাৰণে আশাই নকৰোঁ ধিমত।
এইটো জিমৰ এনে তোমাৰ হেৰিবিলাক ফৰচুনাৰখন ভাল লাগে।
ফৰ্চুনাৰ ল'ম একদিন হ'লেও ল'ম আশা আছে। ফেইম আছে। এইটো এৰাউণ্ড ফিফটি লাখ মান পৰে ন।
চল্লিশ পঞ্চাশ লাখ পৰিছে।
হা হা আৰু গাড়ীটো বহুত তাগৰাটো
অঁ
গা গাড়ীটো বহুত ষ্ট্ৰং হয়তো মানে পতকে লাহেকে লাগিলে একো নহয়তো।
একো নহয় একো নহয় লাগে খ লিলি
উম উম ফৰ্চুনাৰ ফৰচুনাৰত এক্সিডেণ্ট হৈও ন বহুত মানুহ বাচি আহিছে।
আহ বাচি কৈছে
উম গাড়ী পুৰা ডমেজ হৈছে মুহে- কোৱা নাই
অ একোৱা নাই ন
নাই পৰচোনৰ মানে কিবা বেলেগ বস্তু দি বনাই ফৰ্চুনেলৰব দি মানে বহুত ষ্ট্ৰং
বাকী আৰু
দিয়াতে তোমাৰ লগত কথা পাতি ভাল লাগিল বহুমূল্যা টাইম দিয়াৰ কাৰণে থেংক ইউ ধন্যবাদ অ বহুত কৰম বহুত গৰমৰ ঠিক আছে ৰাখিছো হা হা